হেল্ল'?
অ', কি খবৰ?
ভালে তোমাৰ কেনেকুৱা?
ভালেই দিয়া, আছো আৰু।
আছা অ', ময়ো সে আছো আৰু দিয়া ইমান গৰম।
গৰম-গৰম বাকী মানে কি অলপ জ্বৰ চৰ হ'ব বুলি ভ ভয় লাগি আছে তোমাৰ ভাইৰেল যেতিয়া। হৈছে বহুত মানুহৰ জ্বৰ বৰ্তমান, সেইকাৰণে মানে ঘৰৰ পৰা ওলাব। বই মন যোৱা নাই জানা, কাৰ বা কি হৈ আছে কি জানিবা গাড়ী মত। যাওঁতে, যদি আকৌ তোমাৰ তৎক্ষণাত তে হৈ যায় আকৌ মানে মানে জ্বৰটো হ'লে ভয় নালাগে কিন্তু। জ্বৰটো অলপ বেলেগ ন, বহুত কষ্ট কৰ একেবাৰে। এ উম যি সকলৰ হৈছে গম পাইছো এতিয়া যিমানৰে গম পাইছো। মানে কি সহজে ভালেই নহয় হেনো আৰু মানে। তোমাৰ একে বহুত দুৰ্বল হৈ যায়।
মানে কি হৈ হৈছে জানানে তোমাৰ মানে বমি হ'ব লেটিন হ'ব। তোমাৰ কে প্ৰেছাৰ কমাই দিছে মাথা বিষ মানে তোমাৰ এনেকুৱা। যি তি হৈ গৈছে মানে।
তাকে ইমান মানুহৰ দেখিছো চব মানে তোমাৰ তোমাৰ চিভিলত ভৰ্তি হৈ আছে জানা।
বহুত ভৰ্তি চিভিলত বেডেই নাই তোমাৰ।
অ বেদ নাই অ যতেই নোযোৱা মানে ভাইৰেল যৰ যতে নোযোৱা জ্বৰ বমি পেটৰ বিষ তেনেকুৱা চোৱাচোন জ্বৰটোৰ পৰা কেনেকুৱা কি হৈ চেগে ন।
অ মানে নহয় চোৱা এনে এনেই যেতিয়া ভাইৰেল জ্বৰ হয় তোমাৰ এজনৰ পৰা সিজনলৈ বগাই। এইবিলাক এনেকুৱা বেমাৰ এটা হোৱা নাছিল এই বছৰ
অ ইয়াৰ মানে কেইবা কেইবাটাও ধৰন গম পাইছানে? তোমাৰ সেই প্ৰেছাৰতে বাপ পৰি প্ৰভাৱ পৰে নহলে পেটৰ বিষ হব, বমি হব, আৰু মানে তোমাৰ বোলে। একো খাবলে মন নাযায় এনে সাধাৰণ তে জ্ব হলে বা একো নহলে চাহ তাহ একাপেই খাব মন যায় বা কিবা এটা মিঠা জ্বলা। বা সেনেকুৱা খাবলে মন যায় ন? কিন্তু এইটোত বোলে একোৱেই নাই। মানে এইটো মানে এই হেৰি হ'ল আৰু
উম উম কৰোণাৰ নিচিনা হল তুমি গম পোৱা মাজতে এনেকুৱা হৈছিলে মই শুনিছো কিছুমানৰ বোলে উশাহ লব নোৱাৰে তোমাৰ উশাহটোও নোলায় এনেকুৱা অক্সিজেন দিব লগা হৈছে বোলে উম সেইটোয়েই ত বৈছা অ উম, উম, উম, মোৰ এনেকুৱা লাগিছে
উ
সেইটোয়ে মোৰ এনেকুৱা লাগিছে কি জানা। মাজত গৈ পেলাই আকৌ মানে অলপ দিনৰ কাৰণে এনেকে যদি বেছি মানুহ বগাই জাই কোৰোণা। নিচিনাকে তোমাৰ মানে অফ কৰিব লাগিব।
অঁ লকডাউন
উম
বন্ধ কৰি দিব লাগিব তোমাৰ অ গোটেইখিনি বন্ধ কৰি দিব লাগিব। যোগাযোগ বোৰ চব অহা যোৱা আৰু লাহে লাহে তোমাৰ কি হৈছে জানা এই যে পানী চানী হৈছে যে ক'বাত কিবা ডং গৈয়ে কামুৰিছে কাৰোবাক গম পাইছা কাৰোবাই এতিয়া মানে কি হৈছে পানী বাঢ়িছে চাৰিও চাইডে এ লেতেৰা হব মহ বোৰ পোক পৰুৱা মহ' দা চব সকলোবোৰ হ'ব হয়, আৰু এইকেইটা দিনতে এনেকুৱা বেমাৰ আজাৰ
উম বহুত হয়। বহুত হয় তোমাৰ মানে কি জানা, উম আৰু যে বিশেষকে সৰু সৰু ল'ৰা ছোৱালী খিনিৰ কাৰণে বহুত ভয় হৈছে তোমাৰ মই আজি মানে শুনিছো তুমাৰ আমাৰ গাঁওৰে মানে বা এজনী ছোৱালী তোমাৰ আই চি ইউত ভৰ্তি কৰিব লগা ছে সাত বছৰ নে আঠ বছৰ ছোৱালী চোৱা।
সেইটোৱে জ্বৰটো মানে সেইটো আৰু চোৱা চোৱা সেই কভিডৰ দৰে। হয়নে সেই তেতিয়াও সেইটো সময়ত সেনেকে জ্বৰ এটা হলেই তোমাৰ তেনেকে আই চিউত নিব লগা হয় বা বেলেগকে ৰাখিব লগা হৈছিল এতিয়াও তেনেকুৱাই কৰিব লাগিব মানে কি হয় ইজনৰ পৰা সিজন সিজনৰ
সিজন অলপ বগাই উ বগাই আছে তোমাৰ বস্তুতো এতিয়া তোমাৰ যদি হৈছে তোমালোকৰ ঘৰত আকৌ এজনলৈ যে নবগাব সেইটো তুমি হেৰি
অ যাৰ যাৰ ঘৰত হৈছে মানে কি হয় আকৌ ইজনৰো হৈছেই। সেইকাৰণে অকমান মানে সাৱধানে থাকিবই লাগিব। আৰু এইকেইটা দিন মানে কি তোমাক ঘূৰা ফুৰা কৰিবই নালাগে আৰু।
এতিয়া তোমাৰ মানে কি হৈছে এ মা মাক জনী যোন ছোৱালজনী মাকজনী গোটেই কান্দি কুটি হাহাকাৰ মানে ফোন মাৰিছিলো অলপ আগতে।
ভাবাচোন
চোন আই চিউ ৰাখি দিলে কাকো সোমাব দিয়া নাই মানে কি হ'ল জানে তাই মূৰত উঠি গ'ল জ্বৰ। উঠি পেলাই চবু বোলে পাক লাগি গল বোলে একো মাত বোল নাই কঁপিছে। উম বহুত বেয়া দিয়া
মূৰত জ্বৰ উঠিলে মানে কি হয় তোমাৰ একো গম নোপোৱা হৈ যোয় আৰু মানে কি হয় মানে কি মূৰত হয় যেতিয়া ন গোটেই ব্ৰেইনটোৱে মানে হেৰি হৈ যায় ওলোটা পোলোতা নিচিনা কিবা কিবি কৰিব ধৰে যে সেই ভয় লগা হয়।
মানে তোমাৰ কি জানানে এতিয়া এটা কথা ভয় হৈছে তুমি কি খালে অসুখটো নহব তুমি সেইটোকে অনুমান কৰিব পৰা নাই হয়নে নহয়
নাই নাই নাই নাই উম।
তুমি খাবা কি এতিয়া ঘৰুৱা বস্তুয়ে খাই আছো হয় বাহিৰা বস্তু তেনেকৈ একো খোৱাই নাই তথাপিওতো হৈছে চবৰে মানে
সেইটো মানে কি এতিয়া বগাইছে যে ইজনৰ পা সিজনলে সেইটো এটা দুটা সেইটো কাৰণে মানে তুমি এইটো বাধা দিব নোৱাৰা এজনৰ যেতিয়া হয় হল এ আহোতে যাওঁতে কৰবাত ইজনৰ লগ পালা আকৌ সিজনৰ লগ পালা আৰু মানুহৰ সাধাৰণতে আজিকালি ভিতৰতো অকন মানে কি হয় দুৰ্বলে থাকে দিয়াচোন আৰু খাদ্য বস্তুৰ কাৰণে সেইটো কাৰণে তোমাৰ বস্তু স্তুবোৰ সাধাৰণতে বেমাৰবোৰ সুন
বহুত ভয় হৈছে দিয়া মোৰ একে ভয়ে লাগে বুজছানে বেমাৰ বুলি
ন এইকেইটা দিন মানে অকন ঘৰতে থাকিবা লাগিলে জিৰণিকে ল'বা
জিৱণী কে লম উম সেইটোয়ে মাজতে ভাবিছিলো আমি অ দুৰ্বল হৈ যায় তুমি একো খাব মন নাযায় যে মানে তোমা একোৱে খাব তুমি সাধাৰণ জ্বৰত পাৰা জ্বলা কৰি দিলে অলপ বস্তু খাব পাৰা এইটো জ্বৰত তোমাক মানে
খাব মন যায় তুমাৰ নেমু পিছ খাব
অ খাব মন যায় অ সেইটোয়ে সেইটোয়ে এতিয়াতো একো খাব মন নাযায় ন। মন নোযোৱাৰ লগে লগে তোমাৰ কি হব তুমি বেমাৰ বেছি বাঢ়ি গৈ গৈ
অ যিমান শৰীৰটো দুৰ্বল হব আৰু বেমাৰটোৱে তোমাক মানে কি কৰিব ন
আজি এতিয়া অ তোমাৰ কি জানা যাৰ চুগাৰ হাই প্ৰেচাৰ আছে সেইখিনি মানুহৰ কাৰণে আৰু ভয় হৈছে।
প্ৰেছাৰ থকা চুগাৰ থকা এইবোৰত ভাবাচোন সেই মানুহখিনিতো এনেই অকন দুৰ্বল থাকে ভিতৰি আৰু ছ উশাহটো এনেই প্ৰব্লেম অসুবিধা পাইছে জ্বৰ টোটে আকৌ যদি তোমাৰ হাৰ্টৰ হাৰ্টৰ প্ৰব্লেম থকা মানুহৰ হয় যায় যে যাৰ হাৰ্টৰ বেমাৰ আছে তেখেত সকলক যদি আকৌ এইটো জ্বৰটোৱে পায় তেখেতক
কি হব বহুত বেয়া লাগে দিয়া এইবিলাক বিলে এতিয়া মোৰ এইটোৱে বেয়া লাগি আছে ছোৱালীজনী বা কেনেকুৱা হেৰি হৈ আছে মাক কেনো কেনেকে দেখিব পাৰে ন', তেনেকৈ প্ৰথম বোলে মাথাৰ বিষ সেই মাজতে উম- উম সেইটোৱে নিদিয়ে। আচলে কি জানা ইনফেকশ্যন হয় যে যে হয় বাহিৰৰ মানুহ বিলাকৰ পৰা উম - উম সেইটো কাৰণে। হে আচলতে ভয়ে লাগে দিয়া নোৱাৰে- নোৱাৰে নিজৰ ল'ৰা ল'ৰা -ছোৱালীক চকুৰ আগত বেমাৰতনো কোনে দেখিব পাৰে ন',
কিন্তু, ই মানে অকন তোমাৰ যোনবোৰ আমাৰ ভিতৰত যোন মানে আমাৰ শৰীৰৰ ভিতৰত নতুন মানে শক্তি যোগাব পাৰে কিছুমান তেনেকুৱা বস্তু খাব লাগিব তোমাৰ কলা কচু হ'ক, কলডিল হ'ক কলা কচুটো অহ কাচকল এইবোৰ মানে বস্তু কল এতিয়া মানে গৰমত ভাল আৰু কল পচলাটো, কল -পচলা খাব লাগে ভেদাইলতা খাব ল লাগে এইবোৰ বস্তুৱে মানে কি হয় অহ আমাৰ ভিতৰতো বহুত সুস্থ কৰি ৰাখে।
উম -উম সেইটো
সেইকাৰণ মানে তুমি একে এইবোৰ বস্তু খাই থাকিলেহে
অকমান ভাল পাবা মানে গম পাইছা নহ'লে মানে তুমি মানে নিজকে কোনদিনাখন কি হ'ব মানে
অহ, তাকেই- তাকেই উহহো আৰু তুমি এনেকে জালুক- চালুক খাব লাগে অলপ। গম পাইছা উম -উম আৰু তোমাৰ এইটো মানে কিহয় ভেদাইলতা আঞ্জাটো বনালে তুমি বেগ- বেলেগ একো দিব নালাগে এই নহৰু দি তেল মাৰি অলপ জালুক হে জ্বলা কৰি দিব লাগে জালুকৰ জ্বলাটো খুব ভাল গাৰ মানে অহ উম গাৰ বিষৰ কাৰণে ভাল এই জ্বৰ - চৰ কাৰণেও ভাল। সেইকাৰণে যিমান পাৰা মানে উম আৰু এইবোৰ বস্তুয়ে খাই থাকি থাকিলে তোমাৰ ইমান সহজে ছাগে হেৰি কৰিব নোৱাৰিব বেমাৰ বগাব উম বগাব নোৱাৰিব।
যিবিলাক মানুহৰ মানে ইমিউনিটিটো একেবাৰে কম ইমিউনিটি এইবিলাক মানুহক সহজতে পায় বেমাৰ বিলাকে চাবাচোন কৰোণাৰ সময়ত তুমি দেখিছা বাহিৰৰ
তোমাৰ কম থাকিলে আৰু চবৰে
তোমাৰ কৰোণা টাইমত কি হৈছিলে তোমাৰ বাহিৰৰ মানুহ বিলাক বহুত- ঢুকাইছিলে চাবাচোন আমাৰ অসমৰ মানুহ বহুত কম সংখ্যক ঢু ঢুকাইছে কিন্তু কবলৈ গ'লে কাৰণ কিয় আমাৰ মানুহ বিলাক তে মছলাবিলাক খাই পেলাই ইমিউনিটি বহুত বঢ়ায় থৈ দিয়ে গম পাইছানে? খাই যে সিহঁতে বাহিৰৰ মানুহ বিলাকে তোমাৰ এই সিজোৱা বস্তু বিলাক খায় সেই বিলাকততো ইমানটো ল হেৰি নাথাকে ন', ইমিউনিটি টোটো নাথাকে তোমাৰ সেইটো কাৰণে মানে কৰোণাই শিকাই থৈ গৈছে ন' কিছুমান আচলতে সেইবিলাক তুমি উম, হেৰি কৰি থাকিব লাগে নিজৰ জীৱনত।
মানে যেনেদৰে এইবোৰ যি ধৰণৰ শাক- শাক বোৰ বনৌষধি বোৰ পায় সেইটোতো বেলেগ বাহিৰত নেপায় আমাৰ অসমখনহে এইবোৰত মানে চহকী হয় বনৌষধিবোৰত উম সেইটো কাৰণে মানে আমাৰ মানুহে আমাৰ মানুহে এনেও আচলতে এইবোৰ খাই জীয়াই থাকিব লাগে বাহিৰা বস্তু বোৰ মানে সেইবোৰৰ প্ৰতি
আকৰ্ষণ হব নালাগে আচলতে কি জানানে যিটো বস্তু আমাৰ কাৰণে উপযু যোগী সেই বস্তুতোটো আমাৰ তাতে আছে। অ সেইটো আমি খোৱাই ভাল অ।
মানে যিমানে যিহক আমাৰ হাবি বনে যিবোৰ হৈছে সেইবোৰকে খাই জীয়াই থাকিব লাগিব
তুমি এতিয়া চোৱা অসমৰ মানুহে কিমান খেতি কৰে হয়। বাহিৰৰ মানুহে এতিয়াহে কৰিবলৈ লৈছে দেখাক দেখি কিন্তু আমাৰ অসমততো আগৰ পৰাই, খেতিৰ কাৰণে চহকী উম সেই হৈ আছে ত বাহিৰত এতিয়া অকমান মাটিতে খেতি কৰা হৈছে কিয় আমাকে দেখি দেখিতো কৰিছে।
অ একে তোমাৰ সেই গৰু পুহিবলৈ লৈছে বাহিৰত সেয়া গাখীৰ উলিয়াইহে গাখীৰৰ বেপাৰ আনকি তোমাৰ মই বহুত ফৰেনাৰ বিলাক সকলকো দেখিছো দেই তেওঁলোকে এতিয়া যি গৰু পুহিব গৰু পুহী একে যিমান গাখীৰ ওলিয়াই সেইবোৰ বিক্ৰী কৰিব সেইবোৰতো তেওঁলোকে চাব গলে
আমি চোৱাচোন আমি চোৱাচোন এতিয়া যিবিলাক বস্তু পাই আছো আমি নাখাও কিন্তু আমাৰে মানুহ যেতিয়া বাহিৰত আছে তেওঁলোকে বিচাৰি থাকে শুকলতি বিচাৰি থাকে তোমাৰ তেওঁলোকে কচু বিচাৰি থাকে সিহঁতে তাত বিচাৰিয়ে নাপায় অ পাই বোলে আৰু মাছৰ টেঙা আঞ্জাখন ন ইমান ধুনীয়া সেইটোৱে দিয়া। হ'ব দিয়া উম হ'ব দিয়া উম উম